উম',
অহ',
বন্ধু?
কোৱা?
কি কৰি আছা?
কি কৈছা মানে ঘৰতে এনেই ৰখি আছিলোঁ, তুমি?
মইও তোমাৰ এই',
অ', পিছে কিবা এতিয়া ব্যৱসায় বাণিজ্য কিবা কৰি আছে নে নাই?
ব্যৱসায় বাণিজ্য তেনেকে কৰা নাই, মই তোমাৰ এটা', এপত ভিডিঅ' দিয়াহে কৰি ছিলো তোমাৰ, কণ্টেণ্ট', হেল্ল',
কোনটো এপত দি আছা?
মই তোমাৰ ইনষ্টাগ্ৰামত',
অ', ইয়াৰ পৰাও কি টকা ওজ - উপাৰ্জন কৰিব পাৰি নেকি?
হয়', - হয়', পাৰি',
উম', কেনে ধৰণে পাৰি বাৰু?
মানে তুমি যোনটো কণ্টেণ্ট তুমি মানে ৰীলটো পোষ্ট কৰিবা',
অ',
পোষ্ট কৰি যদি তোমাৰ ধুনীয়া এটা যদি ভিউচ আহে, লাইক যদি আহে',
অ', মানে ভিউ মানে বেলেগে তোমাৰ ভিডিঅ'টো সেই মতে চাব লাগিব মানে?
অ', তেনেকে চাবও লাগিব লাইক কৰিবই লাগিব যে তোমাৰ', ইনষ্টাগ্ৰামে যদি ভিডি আৰু তুমি মান কেনেকে কৰা ভিডিঅ'টো আজি দিলে বুলি এ', - এদিন ভিউজ পাই গ'লা বুলি', আকৌ এতিয়া তেনেকে নহ'ব সদায় দি থাকিব লাগে সদায় দি থাকিলে মানে যাই একাউণ্টটো গ্ৰো হৈ পেলাই', ইনষ্টাগ্ৰামে একাউণ্টটো ভাল পায় মানে তেতিয়া, যদি তুমি ভিডিঅ'টো ক', -ক', এই পোষ্ট কৰোতে যদি ফাটি যায় তেতিয়া ইনষ্টাগ্ৰামে মানে কিছুমানত ভালকে পোষ্ট কৰিলেও ড্ৰপ কৰি দিয়ে', যদি ইনষ্টাগ্ৰামে ভাল কৰি দিয়ে, তেতিয়া কুৱেলিটিটো মানে আৰু ভাল কৰি দিয়ে',
অ', - অহ',
আৰু মানে তেনেকুৱাই আৰু ৰেগুলাৰ তুমি দি', -দি', থাকিব লাগিব', দিয়াৰ পিছত তোমাৰ যেতিয়া একাউণ্টটো পুৰা গ্ৰো' হৈ গ'ল উঠি গ'ল আৰু', তেতিয়া তোমাক মানে ব্ৰেণ্ডৰ ক'ল'- কলবেচন আহিব মানে',
অ', কলাব্ৰেচন',
অ', প্ৰমোচন আহিব, সেই প্ৰমোচন অনুযায়ী মানে', তোমাক দিব যে এইটো ভিডিঅ' তুমি একচেপ্ট কৰি দিয়া, কিমান লাগিব পইছা সেইটো', তুমি মানে ডিমাণ্ড কৰিব পাৰিবা আৰু',
অ', বেলেগৰ পৰা তুমি যেতিয়া মানে', এজন সফল মানে এনেকুৱা মানে তোমাৰ, বস্তুবোৰ বেলেগে চাই পেলাই তোমাৰ ধৰ', ফ'ল'ৱাৰ বেছি হৈ গ'ল মানে তোমাক ধৰ ভাল পোৱা মানুহ বহুত হৈ গ'ল তেনেকোৱা হ'লে হে তুমি', তোমাক মানে কলাব্ৰেচন কৰিব দিব ন?
অ', - অহ', মানে এতিয়া তু', মোৰে এতিয়া পুৰা', ভিউজ যাই, এতিয়া তুমি মোক ক'লা এইটো ভিডিঅ' মোক একচেপ্ট কৰি দিয়াচোন কলাব্ৰেচনটো', এতিয়া মই তাত মানে', তোমাক মই পইচাটো ডিমাণ্ড এটা দিব পাৰিম যে মোক ইমান দিলেহে মই একচেপ্ট কৰিব পাৰিম',
মোৰ পৰাও লবা নে?
তোমাৰ যি দাম', মোৰ নিচিনা হ'ব লাগিব, ভিউজ যোৱা ফলোৱাৰছ ধেৰ পাব লাগিব।
তোমাৰ যদি মই ক'লো মোৰ এই- তোমাৰ লগত কলাব্ৰেত কৰিম, তুমি মোৰ পৰা পইচা লোৱা নেকি?
নলওঁ। মানে বস্তুটো কি হয় এতিয়া তুমি একাউণ্টটো উঠি গল টো- কাৰণ যদি কিবা এনেকুৱা যদি কম ফলোৱাৰ্জ থকা যদি এনে কলাব্ৰেচন কৰা হয় তেতিয়া মানে- সেইটো কাৰণে ইনষ্টাগ্ৰামে অলপ ড্ৰপ ড্ৰ কৰি দিয়ে মানে। এতিয়া মোৰ ইমান এটা কথা নাই তুমি মোৰ বন্ধুটো, মই তোমাৰ- একাউণ্টটো উঠাই দিম বাৰু, তুমি চিন্তা কৰিব নালাগে।
অ তুমি ইয়াৰ পৰা কিমান কিমান উপাৰ্জন কৰা মাহেকত?
মই তোমাৰ এটা ভিউত পাওঁ বাৰ পোন্ধৰ হেজাৰকে।
বা! তুমিতো মাহত তেতিয়াহ'লে তুমিতো লাখ পতি হৈ যোৱা ন।
অ হয় কেতিয়াবা পাম আৰু কেতিয়াবা আকো নাথাকেও নহয় তোমাৰ। চবদিনাখনে যে প্ৰম'চন আহিব সেইটোও কথা নহয়।
উম মানে তোমাৰ এইটো মানে তোমাৰ ব্যৱসায়ী টাইপত হৈ গৈছে তোমাৰ ন।
অ সেইটোয়ে আৰু ধুনীয়া কণ্টেন্ট বনাও, কণ্টেন্ট বনাই এডিট কৰো এডিট কৰি পেলাই পষ্ট কৰো আৰু সেইটোয়ে। আৰু মানে একাউণ্টটো উঠাওতে কষ্ট কষ্ট হৈছে বাৰু, একাউণ্ট উঠি যোৱাৰ পিছত তেতিয়া ইমান এটা কষ্ট নাই।
অ তোমালোকক মই দেখো বাৰু কেতিয়াবা আমাৰ চাপৰি ফালেৰ ৰাস্তাটোতো তোমালোকে মানে ভিডিঅ' বনাই থকা কিছুমান সৰু সৰু পোৱালি লগত ন ধেমালি ভিডিঅ' কিছুমান। মই চাওঁ বাৰু তোমালোকৰ কিছুমান ভিডিঅ' উম চাই ভাল পাওঁ চাই ভাল পাওঁ মই এই তোমাৰ বন্ধু যে হেৰি- সেই নামটো পাহৰিলো মই ৰাম বুলি মাতো তাক।
অ চুলি দীঘল লৰাটো।
শুনিছা অ অ তাক মই এটা কণ্টেণ্ট লিখি অ তাক মই কণ্টেণ্ট এটা লিখি দিছিলো আৰু।
অ
মানে কিছুমান কণ্টেন্ সিও লিখে টো হয় নে নহয়।
অ হয়, মানে মিলাই পেলি আমি এটা- কণ্টেণ্ট উলিয়াও, উলিয়াই পেলাই মানে ইডিত কৰা দায়িত্বটো হ'ল তাৰ।
উম, তুমি মানে বনোৱা।
উম মানে প্ৰথম আমি। চব একেলগে বনাওঁ এতিয়া চবৰে তাৰ মোৰ একাউণ্ট উঠি গ'লতো, এতিয়া সি কেতিয়াবা এক্সট্ৰাকে বনাই কেতিয়াবা মই এক্সট্ৰাকে বনাওঁ। আৰু কেতিয়াবা বোলে ভাবি পোৱা নাই কন্তেন তেতিয়া মিলি পেলাই দুটাই এটা বনাও।
উম, তাক মই এবাৰ এটা দিছিলো সেইটো ভিডিঅ' বহুত তোমালোকৰ ভিউ আহিছে বাৰু নাইনটি নাইন কে আহিছিলে।
অ পিছে আমাৰ কেই মিভলিয়ন তেনেকেইে থাকে ভিডিঅ'
নিৰান্নব্বৈ হাজাৰ এনেকুৱা আহিছিলে মানে।
অ পিছে যদি তোমাৰ একাউণ্টটো যদি মানে গ্ৰ' হৈ যোৱা যদি ভাল এটা ফলোৱাৰ যদি থাকে। আৰু যদি তোমাৰ- লজেদিগ মিলিয়ন কে যদি তেনেকে যাই তুমি বহুত ধুনীয়া এটা পইচা পাই যাবা। এক্সেপ কৰি দিলে, মানে দুটা তিন-
তোমালোকৰ
অঁ কোৱাচোন?
তোমাৰ মানে সিমান খিনি তোমাৰ বন্ধু থাকিব লাগিব তোমাৰ ইনষ্টাগ্ৰামত।
বন্ধু বুলি নহয় নহয় এতিয়া মানে ইনষ্টাগ্ৰামে তোমাৰ বস্তুটো চাবতো এতিয়া- প্ৰায়ভাগ মানুহে ইনষ্টাগ্ৰামৰ একাউণ্ট বিলাক চাই থাকে এতিয়া এনেকে মানে কি হ'ল মোৰো যোনটো- মানে তোমাৰ প্ৰফাইলটো থাকে। সেই প্ৰফাইলটোত মানে মই ক যোনটো কন্টেন্ট ক্ৰিয়েচনটো মই- এতিয়া মানে আমাৰ এইটো যুগে হ'ব কণ্টেণ ক্ৰিয়েচনৰ মানে কণ্টেণ কেয়েচনটো এনেকুৱা এটা মানে বস্তু সেইটোত মানে বহুত খিনি মানে তুমি গ্ৰু হব পাৰিবা বহুত খিনি এতিয়া এইটোয়ে যুগ এতিয়া ন এইটো যুগত যদি তুমি কষ্ট কৈ
কোৱা
এইটো যুগত যদি তুমি উঠি লব যদি পাৰা ভালকে মানুহক যদি চাই পেলাই তোমাক ভাল পায় তোমাৰ তেতিয়া চিন্তা নাই পিছ লৈকে
উম উম মই বাওতেম তোমাৰ মাজতে দুটা ভিডিঅ' দিছিলো মানে তোমাৰ গেপ আছিলে এসপ তাহৰ মূৰে মূৰে
অ
তোমাৰ কিন্তু ইমান মানে ভিউ মানে মানুহৰ মানুহে নাচালে ভিডিঅ'বোৰ মানে তোমাৰ এটাত আহিছে তোমাৰ এ কিমান হ'ব তোমাৰ পঞ্চল্লিশশ আহিছে আও এটাত তোমাৰ আহিছে তোমাৰ ছয়ত্ৰিশশ
অ পিছে তুমি কিহৰ ওপৰত বনাইছিলা বা
এ তোমাৰ এটা ভিডিঅ বনাইছিলো তোমাৰ এই পঢ়াৰ ওপৰত বনাইছিলো শিক্ষা মানে শি ক্ষা অৰ্থনীতিবোৰ মানে কেনেকুৱা অৱস্থালৈ গৈছে আৰু এটা আৰু এটা তোমাৰ জমনি ভিডিঅ' বনাইছিলো তোমাৰ মানে জমনি ভিডিঅ' মানে তাত ধেমালি ফটো আমি এনেকুৱা হয় আৰু
মোৰ মতে তোমাক মই এটা সহায় কৰিব পাৰিম
কোৱাচোন
তুমি এতিয়া একাউণ্টো গ্ৰ কৰিব চাই আছাতো তেতিয়া তুমি এটা কন্টেন্ট ভাল কেনে মানে কেনেকুৱা আৰু এই এইটোৱে নহয় আৰু যে মই এইটো কণ্টেন্ট বনালো ৰেগুলাৰ এইটো বনাম সেইটো বুলি নহয় এতিয়া তুমি এটা বাচি লোৱা পঢ়াটোৰ ওপৰত তুমি ৰেগুলাৰ কণ্টেন্ট ভাবি ভাবি দি দি ৰেগুলাৰ পষ্ট কৰি থাকা প'ষ্ট কৰি কৰি কৰি এটা সময়ে থাকিব মানে সেই সময়টোতে প'ষ্ট কৰি থাকিবা। পোষ্ট কৰি কৰি যদি। তোমাৰ ভিডিঅ' যদি ভিউছো যোৱা হৈছে তাৰপিছত তুমি। প'ষ্ট কৰিলে কোৱালিটিটো নাফাটে তেতিয়া তোমাৰ একাউণ্টো মানে উঠি গ'ল আৰু ইমান এটা চিন্তা কৰিব নালাগে তেতিয়া তুমি প্ৰফাইলটো লিখি দিলেই হ'ল যে ডি এম ফ'ৰ পেড প্ৰমোচন তাত লিখি দিলে মানে যোনবিলাকে ভিডিঅ' প'ষ্ট কৰে ইয়াত চাইতো এতিয়া মই মানে এতিয়া মই যদি তোমাৰ এখন হোটেল বা এনেকে কেফে এখন খুলিলো দেই এতিয়া তুমি বাৰু বহুতটা বিখ্যাত আৰু মানে তোমাক বহুত মানুহে চিনি পায় তাত মই তোমাক মাতি দিলো ভিডিঅ' এটা বনাই তুমি তাত ভিডিঅ'টো বনাই প'ষ্ট কৰি দিলা। প্ৰমোচনটো হৈ গ'ল তুমি পইচাও পাই গ'লা আৰু তাত যদি কিবা খোৱা বস্তু থাকে সেইটোও তুমি পাই গ'লা। বুজি পালা।
সেইটো হয় বাৰু কিন্তু তুমি বায়ত কিবা কিবি লিখি দিয়া নে।
সেইটোৱে সেইটো কথাই কৈছোঁ লিখি দিব লাগিব।
অ মোৰ মানে বায়ত ইমান নিখা নাই মোৰ মানে। মানে বায়ত তোমাৰ জন্ম চন তাৰপিছত তোমাৰ। মানে মই লিখিছো আৰু মোৰ পফাইলটো মোৰ কাৰণে জনপ্ৰিয় তাৰপিছত এনেকুৱা কিছুমান সাহি ত্যিক কিছুমান কথা লিখি থোৱা আছে প্ৰফাইল মোৰ মানে বায়ত।
অ এতিয়া তুমি এইটো লিখি দিবা মই যোনটো বাক্য শাৰী লিখিব। দিলো।
অ লিখিম লিখিম শেষাৰিবাৰতে নিশ্চয়কে লিখিম কিন্তু।
এই মানে তোমাৰ আজিকালি এইবোৰ উপাৰ্জনৰ মানে বহুত ভাল তোমাৰ। ছাত্ৰ- ছাত্ৰীসকলৰ কাৰণে এইবোৰ উপাৰ্জন কৰি তেওঁলোকে কিছুমান। আনিবলগীয়া সামগ্ৰী মানে পঢ ঢ়াৰ লগত য মানে যিবোৰ লাগি থাকে, সেইবোৰ আনিবও পাৰে তেওঁলোক চলিবলৈও পাৰে স্কুল - স্কুল অহা যোৱা কৰিবও পাৰে
উম, মই তোমাক এটা ভাল উপায় দিব পাৰিম বন্ধু
কোৱাচোন বাৰু?
এতিয়া তোমাৰ স্কুলতো ইমানখিনিতো পঢ়োৱা বা ইমানটাতো বহুত খিনি এ, সিয়া তোমাৰ হেৰি থাকে ছাত্ৰ- ছাত্ৰী থাকে এতিয়া শিক্ষকজনেটো চবকেতো এজনকেতো ভালকে বুজাম বুলিতো বুজাব নোৱাৰে, তুমি আৰু মই শুনা মতে তুমি অলপ পঢ়াত ভালোঁ, এই যোনবিলাক মানে কিছুমান প্ৰশ্ন বা, কিছুমান বুজিব লগা বস্তু কি- কি সময়ত পঢ়িলে ভাল হ'ব? কেনেকে মুখস্থ কৰিলে বেছি ভাল হ'ব? আৰু মানে কেনেকে গোটেই চাবজেক্ট খিনি কৰিলে মোক পিছলে ভাল হ'ব, ভাল নম্বৰ পাবলে কি কৰিবই লাগিব? সেই তুমি তাৰ ওপৰত ভিডিঅ কেইটামান বনাই দিব পাৰা, ভিডিঅ টো বনাবা, বনাই পেলাই মই দুটামান তোমাক ফ'ল'বেশ্যন কৰি দিম।
অঁ।
সেই তেতিয়া তোমাৰ দুটা ভিদিঅত বিশ গুচি যাব তুমি তেনেকে ৰেগুলাৰ দি থাকা দি দি, দি দি যদি তোমাৰ ভাল পাই এতিয়া হেৰি হৈ গলে, তেতিয়া তোমাৰ পিছলে চিন্তা নাই আৰু মানে তেতিয়া তোমাক বেলেগে প্ৰমোচন সুধিব।
অ' মই তোমাৰ এই গণিত বিষয়টোৰ ওপৰত অলপমান ডেন তোমাৰ টপিক কিছুমান চাই চাই থৈছিলো, সেই টপিকবোৰৰ ওপৰত মানে মই বনাম বুলি ভাবি আছো
অ' আৰু এটা মেইন কথা হ'ল তোমাৰ প্ৰথম ভিডঅ'টো তুমি দীঘল ভিডিঅ' বনাব নোৱাৰিবা মানে
নাই নাই নাই মই দীঘল ভিডিঅ' চোৱা নাই মই ভাবিছিলো তোমাৰ দুই তিনি মিনিটত মই আমাঘৰতটো এখন বৰ্ড আছে বৰ্ডখন মাৰ্কা পেনে লিখে সেই মাৰ্কা পেনে লিখা বৰ্ড খনতে অলপ অলপ বচ টো বুজাম দুই তিনি মিনিটৰ মানে তোমাৰ এই এটাৰ পিছত এটা যে আহি থাকে এপিছদ হিচাপে সেনেকে বনাম বুলি ভাবিছো, তোমাৰ এনে এটা এটা টপিকৰ তোমাৰ অ' এটা টপিকৰ তোমাৰ ধৰ মই দশটামান এপিচড বনাই দিলো সেই এপিচড কেইটা চালেও তোমাৰ ভাল হব ন?
অ' পিছে যদি তোমাৰ যেতিয়া ভিউজ বা ধুনীয়াকে চোৱা মানে মানুহে চাই আৰু তোমাক প্ৰায় - প্ৰায় ভাগ তোমাৰ একাউণ্টটো বা, তোমাৰ ভিঅ' খিনি স তেতিয়া তুমি ভিডিঅটো দীঘল কৰি দিবা, বাৰ মিনিট এঘাৰমিনিট কৰি দিবা তিতিয়া মানে কি হয় যিটো তোমাৰ আমাৰ যি যে কৰা। তোমাক চাবই মানে তেতিয়া, বৰ্তমান মানে মানুহৰ ইমান এটা সময় নাথাকে যে দীঘল ভিডিঅ'টো চাবলে, বুজি পালা?
অঁহ সেইটোৱেতো মই সেইটো ভাবিছিলো, মানে তেতিয়া মানে তোমাৰ যদি মই এপিছড হিচাপে দিওঁ এটা ভিডঅ' চাই পেলাই তুমি তুমি ধৰি লোৱা এটা ভিডিঅ' চালা নেস্ক ভিডিঅটোৰ কাৰণে তুমি অপেক্ষা ক্ষা কৰিব পাৰিবা, অপেক্ষা কৰিলে মানে তুমি বস্তুটো যদি ভাল পোৱা বেলেগ এজনক কবও পাৰিবা যে- এই ল'ৰাটোৱে ভাল বুজাই আছে তুমি চোৱা এনেকে হয় নহয়?
উম হয়। তুমি পিছে এযে ভিডিঅ'বিলাক যে বনোৱা
অঁ।
পিছে তুমি কিহত হত মানে এনকা হেৰি কৰা কেমেৰাত বনোৱা নে এনেকা মোবাইলত বনোৱা?
নাই নাই মই তোমাৰ মোবাইলৰ মোবাইল ফোনৰ এডাল ষ্টেণ্ড মানে মই আনিছিলো মাজতে সেই ষ্টেনডালত মোবাইলটো লগাই থৈ দিওঁ আৰু অ ভিডিঅ'টো অন কৰি থৈ দিঁও বৰ্ডত ধুনীয়াকে লগাই পেলাই আৰু মোৰ ভাইটি এজন আছে সিও কেতিয়াবা চাই মই ইমান নবনাও মই মাজে মাজে কেতিয়াবা বনাও আৰু চব মই তোমাৰ দি নিদিও মানে এইবোৰত।
অঁ অঁ পিছে তুমি পঢ়াটো মোৰ মতে কৰি থাকিব লাগে, আৰু তুমি- ভিডিঅ' দিয়াটো কৰি থাকা মানে কি হ'ল এতিয়া তুমি যদি- চবকে যদি এটা ভাল ভিডিঅ' যিদি তুমি ভালকে যিদি- আমাৰ ৰাইজক যদি বুজাই মেলি চবে যদি ভাল পাবও পাৰে। তেনেহ'লে তোমাৰো লাভ হ'ব তুমি আশীৰ্বাদো পাবা।
উম, সেইটো হয় সেইটো মানে মই- সেই মানে মৰম খিনি পাবৰ কাৰণে মানে মই বস্তুটো বনাই আছিলো, কিন্তু- মাজতে অলপমান অসুবিধা হ'ল। এতিয়া মোৰ অসুবিধা নাই এতিয়া চব বস্তু যোগাৰ কৰি ললোতো।
অঁ পিছে যদি তোমাৰ কিবা- বস্তু যদি যোগাৰ বা এনেকে যদি কিবা লাগে মোক জনাবা। মোৰ তাত প্ৰায়ভাগ বস্তুখিনিয়ে আছে।
অঁ।
উম, তুমি ক'লেই হ'ল তোমাক কোনটো লাগে।